হেল্ল'।
হেল্ল'।
অঁ, কি কৰিছা?
এনে আছোঁ।
অঁ।
তুমি কি কৰি আছা?
মই এয়া ফুটবল খেল চাই আছিলোঁ।
অঁ, আচ্ছা।
অঁ, তুমি চোৱা নাই নেকি ফুটবল?
চাওঁ কেতিয়াবা কেতিয়াবা মানে- ইমান এটা মই গম নাপাওঁ ফুটবলৰ মানে, গম পাওঁ কিছুমান কিছুমান কথা, কিছুমান মানে- গম নাপাওঁ। তুমি যিহেতু মানে ফুটবল চাই আছা, তুমি- গম পোৱা নেকি অসমত ফুটবল কিয় ইমান জনপ্ৰিয়?
ফুটবল ক'ব গ'লে ক্ৰিকেটৰ উম ক্ৰিকেটৰ দৰে সকলোৱে- ভাল পায় খেল, ভাল পোৱা খেল আৰু সকলোৱে খেলিবলৈ ভাল পায় আৰু ইয়াৰ কাৰণে ফুটবল মানে- খেলিবলৈ স বেছি সজুলি না নালাগে। ক্ৰিকেটত যেনেকুৱা খেলিবলৈ সজুলি লাগে, তোমাৰ বেট লাগে, বল লাগে। গ্ল'ভছ লাগে তাৰপিছত ভালখিনি বস্তু লাগে ন। কিন্তু ফুটবলততো- একোৱেই নালাগে। ফুটবলৰ অকল বলতটো হ'লেই হ'ল, বলটো হ'লেই হ'ল আৰু- মুকলি ঠাই এখন হ'লেই হ'ল। তাৰপিছত সেইটোতো যেতিয়া তেতিয়া, য'তে ত'তে খেলিব পাৰিম। গাঁৱৰ পথাৰ হওঁক, চাহ বাগিচা হওঁক, স্কুলৰ খেলপথাৰ হওঁক। য'তে য'তে সকলোৱে খেলিব পাৰে আৰু অসমৰ- তেনেকুৱা অসমৰ বহুতো ল'ৰাই টো ৰাষ্ট্ৰীয় পৰ্যায়টো খেলিবলৈ গৈছে, তাৰপিছত যিটো আই লীগ হয় আই লীগটো খেলিবলৈ গৈছে, নাম কৰিছে তাতে গৈ। তাৰ বাবে কি কৰিছে সৰু ল'ৰা ছ ল'ৰা সকলেও মানে সপোন দেখিছে যাতে তেওঁলোকেও যাতে অ অসমৰ প্ৰতি অসমৰ পৰা গৈ ফালে খেলিব পাৰে, অসমৰ নাম উজ্বলাই ৰাখিব পাৰে। আৰু লগতে অসম মান মানে মানুহৰ শৰীৰৰ গঠনো ভাল থাকে দৌৰাৰ ক্ষমতাও বাঢ়ে। সেইকাৰণে ভাল আৰু সেইকাৰণে জনপ্ৰিয় সকলোতে জনপ্ৰিয়। সেইবোৰ কাৰণতে অসমত বেছি জনপ্ৰিয় হৈছে।
অঁ আচ্ছা, মই আজিহে গম পালো এনেকুৱা হ বুলি কেনে।
অ তেনেদৰে আৰম্ভণিও হৈছিল কেতিয়াবাই, অসমত কেনেকৈ আৰম্ভ হৈছিল জানা নেকি?
অ মই বাৰুটো গম পাও অকমান, এইটো মই অসমত ক'ব গ'লে ফুটবলৰ আৰম্ভনি ব্ৰিটিছৰ দিনৰ পৰাই হৈছে আৰু, যেনেকুৱা চাহ বাগিচাৰ শ্ৰমিক আৰু চৰকাৰী কৰ্মচাৰী সকলৰ জৰিয়ত তে হৈছিলে, চাহ বাগিচা থকা খেলপথাৰ প্ৰথমে তোমাৰ বি দেশী বিষয়া তাৰপিছত তোমাৰ শ্ৰমিকসকলত তাকেই তাতে মানে ফুটবল খেলিছিলে আৰু, লাহে লাহে স্থানীয় লৰাবোৰেও মানে খেলিব শিকিবলৈ ধৰিলে। আৰু ক্লাব গঢ়ি উঠিল, অসমত ফুটবল সংস্থাৰ গঠন কব গ'লে হোৱাৰ পাছত ৰাজ্যজুৰি প্ৰতিযোগিতা আৰম্ভ হল। আজি অসমৰ ফুটবলৰ ভেটি বহুত শক্তিশালী হৈ পৰিছে। আৰু ই মানে, ৰাই আমাৰ ৰাজ জৰি এক অন্যতম খেল বুলি কোৱা হয়।
অঁ।
উম। তুমি বাৰু গম পোৱা নেকি অসমৰ বিখ্যাত ফুটবল খেলুৱৈ কোন হয়?
অসমৰ পৰা ক'বলে অসমৰ পৰা যেনে ভাৰতীয় দলে দলে খেলা কেইবাজনো ফুটবলাৰ আছে, যেনে সৰ্বাধিক পৰ পৰিচিত হ'ল যেনে হ'ল চৰণ নাৰ্জাৰী যিয়ে মানে ভাৰতীয় দলৰ ষ্ট্ৰাইকাৰ হিচাপে খেলিছিল, ভাৰতৰ হিচাপে ভাৰতৰো হয় হা, তাৰপিছত ইয়াৰ আগতে যেনে আছিল জন জেক। জেকব আছিল, জেকব নাৰ্চাৰী আছিল পিছত নিকু দিমাৰী আছিল, মন্টু দাস আছিল। আজিয় কি, আদিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্বলাইছে, ভাৰতৰ ভাৰত তৰ হৈ খেলিছে তেওঁলোকে। তেনেকৈ মহিলা ফুটবলতো আছে, মহিলা ফুটবলতো বহুত আছে, ছোৱালীসকলৰ ৰাষ্ট্ৰীয় দলত খেলিছে আৰু ক্লাব ভাইছে, ক্লাবত হিচাপেও খেলিছে। বহুত খেলুৱৈ অসমৰ পৰা ভাৰতক, ভাৰত উখই ফেলিছে কেনেকৈ অসমৰ নামো উজ্বলাই ৰাখিছে, যাতে আৰু সৰু, সৰু ল'ৰা ছোৱালী তোমাক খেলিবলৈ উৎসাহিত কৰিছে তেওঁলোকক সপোন দেখিছে যে তেওঁলোকো আগন্তুক জীৱনক তেনেকুৱা ল'ৰা তেওঁলোকৰ নিচিনা ভাল ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব পাৰিব, অসমৰ হৈ খেলিব পাৰিব। অসমৰ নাম উজ্বলাব পাৰিব।
অঁ আচ্ছা।
অসমত ফুটবল খেলাৰ ভাল ঠাইও আছে ন কি কিমান কিছুমান জানা নেকি ক'ত ক'ত আছে
অসমত তোমাৰ ভাল হুম। অ, আছে। তোমাৰ এইফালে ক'ব গলে উম, অসমত ফুটবল খেলৰ বহুত ত, মানে ভাল, ভাল ষ্টেডিয়াম আছে তাত তোমাৰ খেলপথাৰো আছে। লগতে গুৱাহাটীৰ ইন্দিৰা গান্ধীৰ মানে এটা এথলেটিক আৰু ষ্টেডিয়াম আছে। তাৰপিছত তোমাৰ চাৰোচল্লিছ আন্তঃৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়াম আছে, য'ত তোমাৰ আই এল এছ এল এ- আৰু ৰাষ্ট্ৰীয় খেল খনে হয় তাতে তাৰপিছত নেহেৰু ষ্টেডিয়াম শিলচৰত আছে, তাৰপিছত কানাইলাল অ মেচ খেলপথাৰ তেজপুৰত নিৰ্ম-নিয়মিত ভাৱে খেল হয় তাতে। আৰু জিলা আৰু গাঁও পঞ্চায়ত স্কুল কলেজৰ খেলপথাৰতে প্ৰতিদিনে ফুটবল খেলা হয়ে।
টিফিন পিৰিয়ডত তেতিয়া ল'ৰা-ছোৱালী বোৰে খেলে স্কুলৰ
অ'।
আৰু কলেজতো তোমাৰ প্ৰতিযোগিতা হয়। সেই প্ৰতিযোগিতাৰ সময়তো ফুটবল খেলা হয়। চাহ বাগিচাৰ খেলপথাৰ বোৰো মানে ফুটবলৰ বাবে বিখ্যাত হৈ পৰিছে।
অ'।
তুমি গম পোৱা নেকি অসমৰ ফুটবল সংস্থাৰ অ সংস্থাৰ কাম কি
অ, অসমৰ ফুটবল সংস্থানটো কাম আছে। যেনে অসমৰ ফুটবলক নিয়ন্ত্ৰণ ৰখা। তাৰপিছত ৰাজ্যিক লীগ আৰু সন্তোষ ট্ৰফিৰ বাবে দল বাছনি কৰা। যাতে তেওঁলোকে দল হিচাপে খেলিব পাৰে পিছত স্কুল কলেজত প্ৰতিযোগিতা আয়োজন কৰে যাতে যিবোৰ ল'ৰা ছোৱালীয়ে ভালদৰে স্কুল কলেজৰ প্ৰতিযোগিতাত খেলিব কৰে তেওঁলোকক ৰা ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱা ভাল তেওঁলোকক ভালদৰে প্ৰশিক্ষণ দিয়া লগতে ৰেফাৰী প্ৰশিক্ষণ দিয়া আৰু খেলপথাৰ উন্নয়ন কৰা খেলপথাৰৰ কাম কৰা কাৰণ অসমতো বহুত বানপানী হৈ থাকে ন বহুত বানপানী হৈ থাকে বৰষুণ হৈ থাকে বৰষুণৰ ফলত অক একো নহয় যদিও তথাপিও মানে ভালদৰে খেলিবলৈ এটা ভাল ঠাই লাগিব ন খেলপথাৰতটো যদি ওখুৰামুখ মুখৰ হৈ থাকে তেওঁলোকেও পৰিলে তেওঁলোকেই দুখ পাব সেইকাৰণে এইবোৰ সংস্থাই এইবোৰ মানে এই সংস্থাবোৰে এইবোৰ কাম কৰি থাকে তেওঁলোকৰ কাৰণে খেলপথাৰ ভাল খেলপথাৰ বিচাৰি দিয়ে এনেকৈ অসমক অসমক ফুটবল সংস্থাই ৰাজ্যৰ ফুটবলক আগবঢ়াই লৈ গৈছে আৰু তাৰ কাৰণে বহুত খেলুৱৈ ওলাইছে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব পাৰিছে অসমৰ হৈ অসমক উজ্জ্বলাই ৰাখিছে অসমৰ হৈ ভাৰতীয় পৰ্যায়ত খেলিবলৈ গৈছে তেনেকুৱা বহুত আছে
অ আচ্ছা
উম আৰু ল'ৰা ছোৱালীবোৰে ফুটবল খেলি কিয় ভাল পায় নো
ল'ৰা ছোৱালী বোৰে ফুটবল খেলি শৰীৰ সুস্থ থাকে দৌৰ জপৰ ক্ষমতা বাঢ়ে তাৰ পিছত তোমাৰ মন সতেজ থাকে কি তাৰপিছত তোমাৰ দলীয় কাম নেতৃত্ব আৰু শৃংখলা শিকায় ভাল খেলিলে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দলটো সুযোগ পাই যায়। সেইকাৰণে মানে লৰা- ছোৱালী বোৰে খেলি কিনে ভাল পায় ফুটবল খেলি। লগতে খেলৰ জৰিয়তে শিক্ষাৰ্থীয়ে বৃত্তি চাকৰি, নাম যছ দুটা পায়। বহু গাঁৱৰ ল'ৰাই ফুটবলৰ জৰিয়তে জীৱন সলনি কৰিছে। সেই ফুটবল অসমৰ যুৱক- যুৱতীৰ বাবে বহুত ডাঙৰ এটা সুযোগ হৈ পৰিছে।
অ। সেইটোৱে অসমৰ ল'ৰা- ছোৱালী কাৰণে ৰাস্তা খুলি দিছে আৰু ফুটবলে।
অ, বহুত খিনিয়ে মানে কৰি দিছে আৰু যেনেকুৱা একদম আজিকালি ল'ৰা- ছোৱালী বোৰে খেলি আছে বা তোমাৰ ভৱিষ্যতৰ কথাহতে, সেইটো লৈ চিন্তা কৰি আছে। কিছুমানৰো এনেকুৱা থাকে। পঢ়া শুনাত ভালদৰে মন নবহে পঢ়া শুনা কৰিব নোৱাৰ- নোৱাৰে এইবোৰ ল'ৰা ছ ছোৱালীও ফুটবল খেলি বা ক্ৰিকেট খেলিও যেনেকে তোমাৰ ভৱিষ্যতত কিবা কৰিব বুলি এটা আশা থাকে আৰু সিহঁতে কৰিব পাৰে। তেনেকুৱা ধৰনৰ এটা মানে সুযোগ পাই গৈছে সিহঁতে।
অ।
তোমাৰ অসমত মহিলা ফুটবলৰ অ, অৱস্থা কেনেকুৱা তুমি গ'ম পোৱা নেকি?
মহিলা ফুটবলৰ অৱস্থা ক'বলৈ গ'লে মহিলা ফুটবলৰ প্ৰতি আগ্ৰহ কম আছিল কিন্তু আগতে। কিন্তু এতিয়া পৰিস্থিতি বহুত সলনি হৈছে। এতিয়া মহিলাসকলে যেনেকৈ ক্ৰিকেট খেলতো আগবাঢ়ি গৈ আছে। ফুটবল খেলোতো তেওঁলোকে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ভাল খেলিছে। খেল দেখুৱাইছে ৰাষ্ট্ৰীয় ভাৱে খেলিবলৈ গৈছে। তাৰপিছত ইস্কুল কলেজ আৰু জিলা পৰ্যায়তত মানে ছোৱালী সকলেও অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাত উম, অংশগ্ৰহণ কৰিছে। চৰকাৰৰ পৰাও ফুটবল সংস্থাসকলক আৰু ছোৱালীবোৰক ভাল প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ বাবে কোচ আনিছে। ভাল খেলপথাৰ দিছে তেওঁলোকক। ভালদৰে প্ৰক্ষিশন দিছে, তেওঁলোকক উৎসাহিত কৰিছে। তেওঁলোকক চাই চাই আন- আন ল'ৰা আন সৰু- সৰু ছোৱালীবোৰে সপোন দেখিছে, তেওঁলোকে যাতে সেই তেওঁলোকৰ নিচিনা হ'ব পাৰে। আৰু অসমৰ মহিলা ফুটবল আৰু দ্ৰুত গতিত আগবাঢ়ি গৈছে। আগৰ দলে নাছিল আগতে মানুহে খেলিবলৈ নাছিল মহিলাসকল ওলাবলৈ দিয়া নাছিল। কিন্তু এতিয়া গোটেই সলনি হৈ গৈছে। এতিয়া মহিলাসকলক কো ভালদৰে উসাৎহিত কৰিছে। ভাল প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। যাতে তেওঁলোকে সপোন দেখিছে ফুটবল খেলিব পাৰিব। ভাৰতক ভাৰতৰ হৈ খেলিব পাৰিব ন, বহুত আগবাঢ়ি গৈছে। মহিলা ফুটবল এতিয়া
ঠিকে কৈছা।
ফুটবলৰ প্ৰশিক্ষণ কেনেকৈ ল'ব পাৰিবা, তোমাৰ কোনোবাই লৈছে নেকি প্ৰশিক্ষণ ফুটবলৰ?
ফুটবলৰ লৈছে বাৰু মোৰ মানে ঘৰৰ তেনেকুৱা ওচৰৰ পাঁজৰ এনেকে ভাইটিবোৰ আছে। সিহঁতে পৰে বা মোৰ লগৰ বন্ধু এজনও মানে তেনেকে প্ৰশিক্ষ লৈ আছে।
উম। তেনেকে তোমাৰ মানে সিহঁতে কোৱা মতে, অসমত মানে ফুটবল খেলিব গ'লে বহুতো মানে একাডেমি আছে। তাৰপিছত তোমাৰ কচিং চেণ্টাৰো আছে। তাতে গুৱাহাটীৰ আহ গুৱাহাটী টাউনৰ ক্লাব ক্লাবৰ ইণ্ডিয়ান একাডেমি, তাৰপিছত চাৰু চালি ফুটবল একাডেমীত ভাল প্ৰশিক্ষণ পোৱা যায় বোলে। জিলাত পৰ্বাজত জিলা, তাৰপিছত তোমাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰো আছে। তাতে তোমাৰ সিহঁতে অ পাানচিং, তাপিছত তেচ শ্বুট টিং ফিটনেচ খেলৰ নিয়ম শিকোৱা হয়। যিকোনো ইচ্ছুক ল'ৰা ছোৱালী নিজৰ স্কুল বা ক্লাবৰ জৰিয়তে একাডেমিত মানে নাম ল'ব পাৰে, তেনেকে আৰু প্ৰশিক্ষন চলি আছে। অসমৰ ফুটবলৰ ওপৰত, সেইকাৰণে ল'ৰা ছোৱালীৰ কাৰণে ভাল হৈ গৈছে।
অ'।
বাৰু তোমাৰ পৰা মই ফুটবলৰ কথা মানে গ'ম পাই কিনে মানে ভাল লাগিল আৰু। কেনেকুৱা কেনেকুৱা ধৰণৰ হয় মই গ'ম পোৱা নাছিলো ইমান, ধন্যবাদ কোৱাৰ কাৰণে।
অ', ভালে খিনি কথা জানিব পাৰিলো তোমাৰ পৰাও ধন্যবাদ কোৱা কাৰনে।